হা হেল্ল'। মাতটো শুনা পাইছে? হেল্ল'। হেল্ল' মোৰ মাতটো শুনা পাইছেনে? হয়। হেল্ল'। মই মাতটো শুনা পাইছোঁ মই। হেল্ল'। হয় মাতটো শুনা পালো। হা হা?
পাইছেনে? হেল্ল' শুনা পাইছেনে? হেল্ল' শুনা পাইছেনে?
পাইছো পাইছো ছাৰ। আপুনি কৈ যাওক।
হয় হয় হয় এতিয়া অহ। হয় মানে ফন কৰিবলৈ মানে আপোনাৰ অ', কি কৰি আছে বৰ্তমান?
জিৰণি লৈছিলোঁ। এতিয়া মই
অ, আচ্ছা আচ্ছা। মই অ', ময়ো ভাতা খালো আৰু।
ভাত খালে হ। আপুনি ৰাজ। আ, মই মই তেতিয়া খালোঁ। দাইল আছিলে। আৰু গাহৰি আছিলে। আৰু আলু ভাজা আছিলে আৰু মাছ আছিলে, তিতা আছিলে, খাৰ আছিলে। আৰু উ আৰু আইটেম আছিলে। আৰু মই এইখিনি দিয়ে খালোঁ। আৰু আছিলে হেৰি চালাড। আছিলে। হয়, মাছো আছিলে। আৰু কঠালটো। হয়, মাছ আছিলে। গোটেই খিনি আছিলে। কিন্তু মই থাকিও একদম নাখালোঁ। মানে অল দুইবিধ বস্তুৱে খালোঁ। আলু, আলহী অহাৰ কাৰণে বহুত আইটেম দছ উ দছবিধ আইটেম বনোৱা হৈছে।
অ', আলহী আহিছে আজি। ক'ৰ পৰা আহিছে আলহী?
হয়, আলহী আমাৰ অ', ধুবুৰীৰ পৰা আহিছে। আমাৰ ধুবুৰীৰ পৰা আহিছে আলহী।
হয়, তাহাঁতেই মানে বজাৰ কৰিছে কিছুমান আমাৰ। খাইছে কিহেৰে খালে? অহ কি কি আছিলে?
মই মই হয়। মোৰ মাত আছে। হয় হয় বেঞ্জনি হয়, এতিয়া শাক-পাচলি তৰকাৰী। এতিয়া এই পনিৰ আছিলে আৰু দালি। আৰু কণীভাজি আছিল হয়।
কণীভাজি আছিলে। কণীটো মানে ভাজি খাইছিল নে? উহা উহা দি কিনে ভাজি দিছিলে হয় আৰু
গৰম পানী আনিছোঁ, গৰম পানীতো মানে মই কিনিয়ে আনো। মানে ঘৰত নবনাও বনা পণীৰটো মই কিনি আনো অ'।
অ' আপোনালোকৰ আগতে পণীৰটো বনাইছিল ন নিজে হাতেৰে বনাইছিল?
পনীৰ কেনেকে হ হা হা ঘৰুৱা হেইটো? হয়। ঘৰুৱা হেইটো। আপোনাৰ হয় মাতটো ভালকে অহা নাই হেল্ল'
হয়, হয়, হয়।
হেল্ল' কওঁকচোন হয়। এইবাৰ আহিছে। অ' গুৱাহাটীত অ' আপুনি গুৱাহাটীত থাকে নেকি? আপুনি যে কোৱাই নাই।
হয়, মই গুৱাহাটী হ'ল গুৱাহাটী অহা আমাৰ ছমাহ হ'ল ইয়াত ইয়াতে আহা ইয়াতে কৰ্ম
হয়, হয়, হয়, অ'। থাকিব লাগে। সেইকাৰণে উম, অফিচৰ কাৰণে টাইম নহয় খানা বনোৱা নহয়?
হয়, হয় টাইম নহয় মানে সেইটো আগতীয়াকে বনাব লাগে আৰু ৰাতিপুৱা মানে একো নবনাও। কিন্তু এই আপোনাৰ অহ' আজি যিহেতু অফিচ নাই, সেইকাৰণে মানে আজি জি বনালোঁ হয় পণীৰটো বনালোঁ দালিটো বনালোঁ আৰু ইয় অ' আ কণী ভাজি ভাজি কৰিছিলোঁ। সেইটো দিয়ে খালোঁ হয় আপুনি নিজে সুধিলে মোক পণীৰতটো মানে কেনেকে বনাই ভাজি‌ নে উহা দিয়ে হয় সেইটো মানে মই কি কৰোঁ। পথ-মই-মই-পনীৰটোতো বনোৱাটোটো আপুনি
পনী
পনীৰ বনাও কেনেক
ব' বনাই কেনেকে? হয় গাখীৰৰ পৰা বনাই সেইটো কওঁকচোন।
আচ্ছা, শুনক প্ৰথম প্ৰথমতে আপুনি গাখীৰ আনিলে। এতিয়া আপুনি এক লিটাৰ আনি লে দুই লিটাৰ আনিলে বা আধা লিটাৰ আনিলে, ঠিক আছে। আনি তাৰপিছত আপুনি অকমান ভিনেগাৰ দিব গাখীৰটো গাখীৰটো জাল বহালে, জাল বহোৱাৰ পিছত আপুনি গাখীৰটোত তাল আহিলে তাৰপিছত আপুনি যদি নিমু টেঙা দিয়ে, নিমু টেঙা দিব পাৰে যি থাকে আপোনাৰ হাতৰ ওচৰত ঘৰ ৰত। পাকঘৰত, নহ'লে আপুনি ভিনেগাৰো দিব পাৰে অকণমান দি তাৰপিছত গাখীৰটো একদম গেছটো কমাই দি গেছৰ আচটো কমাই দি এক দম লহে লহে এনেকে মানে লাৰি দিব অ', ভিনেগাৰ বা নেমু টেঙা দি গাখীৰটো ফাটি যাব তাৰপিছত আপ পুনি সেইটো এটা কটনৰ কাপোৰত চেকি ল'ব মানে চে কী ল'ব চাকী লোৱাৰ পাছত তাৰ তাৰপিছত কি কৰিব কাপোৰটো ভালকে একদম মানে চিপি ল'ব যাতে পানীটো ওলাই যায় তাৰপিছত কাপোৰটো মানে গাঁঠি বান্ধি গাত বান্ধি তাৰ পিছত আপুনি অ'। এটা প্লেটৰ ওপৰত থ'ব থৈ কিনে ওপৰত এটা কিবা দি চাপ চাপ দিবা। এটা মানে ধৰক ওজন দাৰ বস্তু দি এটা চাপ দিব। দিয়াৰ পিছত আধা ঘণ্টা পিছতে আপোনাৰ পণীৰ ৰেডি পণীতো তৈৰী মানে একদম খোৱাৰ কাৰণে উপযুক্ত হৈ গ'ল বুজি সেনেকে মানে এই হয়, পনীৰ বনোৱাৰ মানে পদ্ধতি
হয়।
তো আপুনি এতিয়া তাৰপিছত আপুনি আপোনাৰ নিজৰ পচন্দমতে এই সৰু ৰ সৰুকৈ ব্লকত নিচিনা আপুনি সৰু সৰুকৈ চা ৰি কোণা কৰি কাটি ল'লে অ' হয় চাৰি কোণা কৰি কাটি ল'লে সৰু সৰু কৰি চাকু দি কটাৰি দি দি কাটি ল'লে, তাৰপিছত আপুনি সেইটো কি কৰিব লাগিব। অকণমান হালধি আৰু অকণমান নিমখ দি মানে ওপৰৰ পৰা চেতিয়াই দিলে অকমান অকমান দি তাৰপিছত মিঠাতেল তেতিয়া ভাজে আপুনি বা চয়াবিন ৰিফাইন তেলত ভাজে যিটো আপোনাৰ এতিয়া মানে খাই আৰু সেইটো চবৰে বেলেগে বেলেগে হয়। মইতো মিঠাতেলত ভাজোঁ মিঠাতেলটো ভাল গৰম কৰি সেইটোত অকণমান নিমখ দিওঁ যাতে পনীৰটো তলত লাগি নাযায়। বুজিছে মিঠাতেলত অকমান নিমখ দিওঁ লাৰি চাৰি দিওঁ ভালকে কেৰাহীটোত মইতো ফ্ৰাই পেনত ভাজোঁ ফ্ৰাই পেনটো ভালকৈ মানে একদম গৰম কৰি লওঁ, তেলটো গৰম হোৱাৰ পিছত যেতিয়া ধোৱা ওলাই তেতিয়া মই পনীৰটো তাতে দিওঁ। পনিৰটো মানে দুই পিঠে মই ভালকে ভাজি লওঁ সমানৰূপে তাৰপিছত মই পনিৰটো নমাই লওঁ, নমালে হৈ গ'ল। পনীৰটো পনীৰটো ভাজি ল'ব লাগে। তাৰপিছত মই তাতে আলু দিওঁ। বিলাহী দিওঁ তাৰপিছত মই তাতে অ', অ', এ এয়া হেৰি আপোনাৰ পিয়াঁজো দিওঁ, কেতিয়াবা পিয়াঁজ নিদিওঁ। তাৰপিছত মই আলুটো আলু আলুটো টুকুটা টুকুটা কৰি কাটি ভাজি ল' ভাজি ল'লে তেনেক দিলো তাৰপিছত মই বিলাহীটো তেনেকে কি কৰোঁ বিলাহীটোৰ মই অ', মিক্সাৰ গ্ৰাইণ্ডাৰ আৰু যিটো আছে সেইটোত মই মানে একদম গুৰা কৰি লওঁ, পেষ্ট বনাই লওঁ। তাৰপিছত মই বিলাহীটো ঢালি দিওঁ বিলাহীটো ভাজি পিয়াঁজ দি দিওঁ। পিয়াঁজক পিয়াঁজ আৰু বিলাহী পেষ্টটো ভাজি তাৰপিছত তাৰ ওপৰত মই ভাজা আলুকেইটা দি দিওঁ তাৰপিছত অকণমান জিৰা গুৰি দিওঁ ধনিয়া গুৰি দিওঁ তাৰপিছত মই কি কৰোঁ অকণমান ভাজি তাৰপিছত জালুকো দি দিওঁ দি তাৰছ পিছত মই পানীত দি দিলোঁ পানী দি পানীটো যেতিয়া আহিলে তেতিয়া মই পনীটো দি দিল লো পাঁচ মিনিটমান বা পাঁচ সাত মিনিটমান ঢাকি ৰাখি পনীৰটো হৈ গ'ল। তাৰপিছত ওপৰত আপুনি কস্তুৰী মেথিও দিব পাৰে। পুনি অ', এতিয়া যোনে যেনেকুৱা খাই বুজিছে। আপুনি গাৰ্ণিছৰ কাৰণে মানে যিকোনো বস্তু, আপুনি এতিয়া যদি বিচাৰে, মই মানে কাজু, বাদাম কাজু বাদাম মই পেষ্ট কৰি দিম, অ', সেইটোও দিব পাৰে, সেইটো আৰু দুগুন টেষ্ট হৈ যায়। তে আৰু সোৱাদটো অলপ বেছি হয়, আপুনি লাষ্টত অলপ ঘিঁউও দিব পাৰে। শেষৰ দি শেষৰ ফালে যেতিয়া নমাব। মানে পনীৰটো ত' তেনেকে বনাও, বুজি পালে ন'? আপুনি বনাই খাবচোন তেনেকে, খালে তাৰপিছত মোক ক'ব। কেনেকুৱা সোৱাদ হয়।
হয়, হয়। আৰু মই কম নেকি এইবাৰ?
হয়, অ', কওঁকচোন কি কৈ আছিলে?
অ', মই তাৰমানে বনাই ভাল পাওঁ, অ', হেৰি, কি বুলি কয় এইটো এই তৰকাৰী যে আছে এইটো কঁঠালৰ। কঁঠালৰ তৰকাৰীটো কেনেকে বনাই সেইটো মই আপোনাক কৈ থওঁ।
হয় প্ৰমোৰ, কওকচোন।
কঁঠালটো, অ'হ হয়, হয় দেখিলা, দেখিলা কিলে'ব নালাগে, মই আপোনাক ঘৰত যাই কিনে বনাই খুৱাম হ'ব। হয়, হয় কঁঠালটো কাটি কঁঠালটো কাটি, কাটিব লাগিব।
হয়, হয়, হয়, শুনি
কাটি তাৰপিছত, মাংসৰ দৰে কিন্তু দেই। আৰু মাংস বুলি নাভাবিব।
হয়, হয়, হয় হয়, বুজি পাইছো। হয়, বুজি পাইছোঁ, বুজি পাইছোঁ।
হব বুলি নাভাবিব অ', আপুনি শুনি থাকক অ', কাটিলে তাৰপিছত তেলটো গৰম কৰিব লাগিব, তেলটো গৰম হ'ব লাগিব। গৰম হৈ তাৰপিছত কঠাল খিনি দি দিব লাগিব। বুজিলি, কঠ, কঠাল খিনি দি কিনে তাৰপিছত ৰঙা হ'ব লাগিব, ৰঙা হৈ মাংসৰ দৰে কিন্তু। আৰু মাংস নহয় কিন্তু, সেইটো বস্তু জানি ল'বা আ'হ। তাৰপিছত ৰঙা হ'লে, ভাজা হ'লে ৰঙা, ৰঙা হ'লে, তাতে পিয়াঁজ দিব পাৰে। হালধি, জ্বালা যি আপুনি মছলা দি তাৰপিছত